কি কৰি আছা? কি কৰি আছা?
আছো এনেই। ইছ
আপুনি কি কৰিছে?
মই ভাত বনাই আছো।
কি তৰকাৰী বনাইছে?
মাছ।
মাছ এয়া আলু দি।
অ' আলুদি বনাইছে নেকি?
হয়।
অ' অ' অ' অ', বাকী ঘৰত ভাল?
অ' ভালে। হেল্ল', অহ ফোন লাগিছিলে?
অঁ
অ এ, এইয়ে মই মানে অলপ বাহিৰত গৈছিলো। এ মায়ে মানে অকমান মানে মোবাইল টো চাই আছিলে যে
হয় হয়
মাই মানে এই কিবা খিনি বনোৱা মানে, হয় হয়, হয় হয়, এই কিবা কিবি মানে বনোৱা আপোনাৰ অসমীয়া মানে আহাৰৰ মানে ম কিবা কিনি মানে ভিডিঅ' বো-
হয় হয় অ' ভে' ভিডিঅ' চাই আছিলে ন মই দিষ্টাব দিলো নেকি?
নাই-নাই ঠিকে আছে, ঠিকে আছে, তে মানে তেওঁ মানে কি কৰিছে আপোনাৰ এইয়া আ ঔটেঙাই আপোনাৰ এইয়া ঔটেঙা দি পেলাই মানে এটা মানে হেৰি বনাই অ- সমীয়া মানে এ ঢেঁকীয়াই ঔ, টে, ঔ টেঙাই। এইটো কেনেকুৱা খাদ্য নাজানো। মানে বনাইছে। মানে অ তাকে মানে চাই আছিলে মাই
হয়। নাই টেঙা হলে এনেও টেঙা আপোনাৰ যিকোনো চব্জি ভাল লাগে বাৰু হয়। বাকী আপোনালোকৰ ঘৰত সকলোৰে ভাল ন'?
ভাল-ভালে
অ! আপুনি কিবা নতুনকে জব এটা পাইছে বুলি শুনিছিলো? গৈ আছে নেকি?
ষি বিভাগত পাইছোঁ আৰু
কৃষি বিভাগত পাইছে ন'? ভালেই দিয়ক আপোনাক দেই। বহুত-বহুত আপোনালৈ শুভে-
ধন্যবাদ ধন্যবাদ ধন্যবাদ! হয় হয়। এইয়া মানে আপোনাৰ কৃষি বিভাগত আ- নাৰ কেনু- ৱা মানে আপোনাৰ এইবিলাক আপোনাৰ শস্যৰ, হয় হয় হয়, সম্পূৰ্ণ আপোনাৰ মানে আ- আপোনাৰ চৰকাৰৰে আপোনাৰ
হয়
এ আপোনাৰ কেনেকুৱা মানে আপোনাৰ কৃষি বিভাগৰ মানে আপোনাৰ মানে হেৰি আৰু এইটো মানে আপোনাৰ গোটেইখিনি মানে আপোনাৰ হেৰি কৰি-
হয় আপুনি মানে গোটেই কামখিনি মানে আপুনি চাব লাগে ন চোৱা চিতা কৰিব লাগে? এইটোতো বহুত ভাল কামেই
হয় হয়, তাৰ লগতে মানে আপোনাৰ কি হয়, আপোনাৰ যি- বোৰ আপোনাৰ শস্য আপোনাৰ বীছ আছে সেই বীজবোৰ মানে আপোনাৰ বি- ভিন্ন আপোনাৰ, আজিকালি আপোনাৰ বিভিন্ন ধৰণৰ নহয় চাপ্লাই মানে আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ শ্ বিজ আহিছে যেনে আপোনাৰ আমাৰ ইয়াৰ পৰা মানে, আপোনাৰ বিনা সম্পূৰ্ণ বিনামূলীয়াকে আপোনাৰ অ' শস্যক আপোনাৰ বীজ প্ৰদান কৰা হয় তাৰ ওপৰত মানে মই মানে গোটেই, খ মানেপোনাৰ চোৱা চিতা কৰি পেল মানে,
হয় তাৰ লগত আপোনাৰ সাৰ চাৰবিলাকো দিয়ে নে
হয় সাৰটো আপোনাৰ এ মাটি আপোনাৰ হেৰিো চাই পেলাব মাটি মানে আপোনাৰ আমাৰ ইয়াৰ পৰা বিভিন্ন ধৰণৰ আপোনাৰ এ মানুহ যায় মানুহে গৈ পেলাই আপোনাৰ মাটিতটো চাব পৰীক্ষা কৰিব। পৰীক্ষা নিৰীক্ষা কৰি পেলাই আপোনাৰ মা তে আপোনাৰ গুণটো চাব। মাটিৰ আপোনাৰ গুণ টো চোৱাৰ পিছত আপোনাৰ মাটিৰ গুণাগুণ টো আপোনাৰ যদি ভাল হয় তেনেহ'লে আপোনাৰ সাৰৰ আপোনাৰ মানে তেনেকুৱা আপোনাৰ সাৰ দিব। আৰু যদি আপোনাৰ বেছি যদি বা মাটি যদি আপোনাৰ যদি বেয়া হৈ আছে তেনেহ'লে তাৰ প্ৰতি ল ক্ষ্য ৰাখি মানে অলপমান মানে উ মানে বেছি মানে অকমান কাঢ়া সাৰটো দিয়ে, তেনেকুৱা নিচিনা আৰু।
হয়, হয়, হয় ভালেই তেনেহ'লে ন, আপোনাক কামটো এইটো গভমেণ্টৰ যদি টেনশ্যনো নাই ন, মোৰ মই মানে আপোনাৰ কাম অলপহে কৰি আছো। কিয় গ'ম পাইছেনে? মোৰ মানে বাৰ্থ চাৰ্টিফিকেট জন্মৰ যোনখন প্ৰমাণ পত্ৰ
হয়, হয়।
খন মানে মোৰ অলপ খেলি মেলি হৈ আছিলে গম পাইছে এ তাকে মই মানে আ গ প সেইখিনি ঠিক কৰিলো তাকে মানে মই এতিয়া চাই আছিলো।
হয়।
হয় মই উকিল এজন ধৰিলো কামটো হ'ল কিন্তু, মোৰ পৰা পইচােছি ললে বুজিছে মই এনে, লাগিছে মোক,
কিমান মান বিচাৰিলে আপোনাৰ পৰা
তে
অ', অ', এই টো আপোনাৰ পৰা তেনেহ'লে ঠগিলে কাৰণ আপোনাৰ জন্ম প্ৰমাণ পত্ৰৰ কাৰণে আপোনাৰ যিটো আপোন কৰ্ট এফডেভিটটো বুলি লাগে নহয় অ' সেইটোৰ আপোনাৰ ছশ টকা খৰচা নহয় তাত আপোনাৰ যিখন আপোনাৰ দলিন আছ তাত আপোনাৰ খুব বেছি আপোনাৰ দেৰ শৰ টকা এটা হয় আৰু তাত উকিল আৰু আপোনাৰ হয় উকিল চকিলৰ কথা নাই আপোনাৰ তাত আপোনাৰ এয়া উকিল চকিল আপোনাৰ পই স্থানলৈ আপুনি খালী তে তেওঁ খালি আপুনি যদি তেনেহ'লে আপুনি নিজেও গৈ পেলাই আপুনি যদি নিজে গৈছিলে আপুনি নিজেও কাম কৰিব পাৰিলেহেঁতেন। এ উকিলে যদি আপোনাৰ কামটো কৰিছে তেখেতে চাহ খাবলৈ হয় দে এশ টকা বা দুশ টকা এটা লৈছে বেলেগ কথা। কিন্তু আপোনাৰ পৰা ছশ ল'লে বহুত বেছি ল'লে মই মানে মাজতে বনাইছিলো।
হয় আপোনাৰ পৰা কিমান লৈছিলে।
মোৰ পৰা আপোনাৰ চাৰিশ টকা লৈছিলে।
মোক ঠগালে বুজিছে।
হয় হয়। আপাৰ দুশ টকা এটা
এশ টকা এটা খাই মানুহ কিমান দিন জীয়াই থাকিব কিমান দিন ডাঙৰ মানুহ হ'ব।
আচলতে এইবোৰ মানে কেনেকুৱা জানে এইবোৰ, এইবোৰ মানুহে মানে এনেকে মানে চলি আছে এতিয়া মানে। কি ক'ম আৰু।
অ' সেইটোৱেই মানে কি ক'ব আৰু বুজিছে।
হয় হয়।
মানে এ উপায়ো নাই এতিয়া বুজিছ
উপায় নোহোৱা হ'ল সেইটোৱেইতো। এতিয়া তাকে মানে
এতিয়া মানে মোৰ মনটো তেওঁ ভাল লগা নাই বুজিছে, দুশ টকা এটা বোলো ইনকাম কৰোতেওঁ মোৰ বহুত কষ্ট হৈ যায় গম পাইছে নে। যিহেতু মই তেখেতক ছশ টকা দিব লগা হৈছ মানে বৰ বেয়া লাগিছে গম পাইছ
হয় হয়, তেখেতৰ লগত আপুনি ভাল
এতিয়া, নাই সুধিছিলোঁ তেখেতে কৈছে যে তেখেতৰ চাৰ্জটো লোৱাই নাই জাৰ্চৰ লগত কৰি চাবোলে মেইন হেত হেই সেইকাৰণে বোলে চাৰ্জটো অলপ বেছি পৰিছে মোক। তেনেকেহে গ'লে, গম পাইছে নে?
নাই, তেখেতে তেওঁ আপোনাৰ পৰা মানে বহুত বেছি পৰিমানে আপোনাৰ ধন ললে। কাৰণ আপোনাৰ যোনে নহওক এইটো এই এইটো বস্তু আপোনাৰ পইচা কোনো দাবী নাই বুউইছেনে, যেইটো বস্তু আপোনাৰ যিহেতু আপোনাৰ চৰকাৰী কাম, এইটো কৰ্ট এফিদেভিত হে, এইটোত আপোনাৰ পইচা আপোনাৰ মানে লব নোৱাৰে তেওঁলোকে, আপুনি যি দিয়ে তাতে আপোনাৰ মানে সূচী হব পাৰে, আপুনি নকলে নেকি?
এ' মই কৈছিলোঁ বুইছে। কিন্তু, কি ক'ব আৰু তেখেতে মোক সেনেকে কলে যিহেতু আৰু মই এতিয়া কি ক'ম আৰু উপায় নাই এতিয়া তাকো গৈ পেলাই এতিয়া মই মানে যৰ পৰা কৰিছিলো যোনডোখৰ জেগাৰ পৰা মানে মোৰ এখন ওলাইছিলে এতিয়া তাত গৈ পেলাই আকৌ জমা দিব লাগিব। গম পাইছে?
হয় হয়।
হয়, মই মানে যৰ পৰা কৰিছিলো তাত গৈ জমা দিব লাগিব, তেতিয়াহে মোৰ মানে এইখন আকৌ ঠিক হ'ব আৰু গম পাইছে?
হয় হয়।
হয়, হস্পিতেলত গৈ পেলায় আকৌ দিব লাগিব।
এইখন আপুনি হস্পিতালত জমা দিলে নহব, আপুনি এতিয়া এইয়া কৰ্ট এফিডেভিটটোহে উলিয়াইছে আপোনাৰ হেৰিৰ পৰা।
হয়।
কি কৰিব লাগিব মানে আপোনাৰ, কৰ্ট এফিদাভিতটো যে ওলাইছে। এতিয়া আপুনি সেইখন আপুনি আ কম্পিউটাৰ আপোনাৰ দোকানত গৈ পেলায়, আপুনি এইখন দি পেলাই আপুনি বাৰ্থ চাৰ্টিফিকেটখন এপ্লাই কৰিব লাগিব।
এপ্লাই কৰিব লাগিব নেকি?
এপ্লাই কৰাৰ পিছত আপোনাৰ তাৰ পৰা এখন কাগজ এখন ওলাব দেই। এ' একনলেজ বুলি কয়, তাৰ এপ্লাই কৰা তাৰ দোকানীজনে আপোনাক এখন কাগজ দিব, এপ্লাই কৰা কাগজখন। সেই কাগজখনহে আপুনি, সেই কাগজখনহে আপুনি গৈ পেলাই হেৰিত দি লাগিব, আপোনাৰ কি কয় নহয় এয়া, বিয়া, ওচৰৰ আপোনাৰ গাঁৱৰে বা ওচৰৰে চিকিৎসালয় এখনত গৈ পেলাই জমা দিব লাগিব। আৰু আ আপুনি জমা দি পেলাই তেওঁলোকক সুধিব লাগিব কিমান দিন লাগিব। হয় এদিনতে আপোনাক লগে লগ আ আপোনাক যদি কাম মানুহ যদি থাকে, তেনেহলে আপোনাক কামটো আপোনাক লগে লগে কৰি দিব নহ'লে আপোনাৰ এদিন বা দুদিন তেনেকুৱা এটা সময় লাগে আৰু।
হয় আপোনাক এনে কৰবাৰ পৰা কাগজ দিছিলে নেকি?
পৰা মোক এখন কাগজ দিছিলে হয়। কৰ্তৰ পৰা কাগজ আপোনাৰ এখন আ আপোনাৰ দৰ্খাস্ত আছিলে আৰু
এখন দলিল আছিলে ন কিবা গভাৰমেন্ট অফ আছাম বুলি লিখা হৈ আছিলে নেকি তাত ইণ্ডিয়ান নন?
হয় আপোনাৰ মানে সেইখন আছিলে আপোনাৰ হেৰি আ আপোনাৰ আ আ হেৰি আ যোনখন আপোনাৰ কৰ্ডৰ পৰা যোনখন দিছিলে হয় হয় হয় ক কম্পিউটাৰদি ওলোৱা এ ছিলে আৰু এখন হাতে লেখা দি এখন দিছিলে। অ' তেনেহলে আপোনাৰ বা কামটো কেনেকে কে এনে ধৰণে কৰি দিলে তেওঁলোকে আপুনি আচলতে ভুল কৰিলে আপুনি এজন জানা মানুহক ল'ব লাগিছিলে মানে, মইতো গোটেইখিনি বিষয়ে মই জানোৱেই আপুনি ঘপকে আজি গুচি গল কে কৰিবলৈ মোকতো যদি জনালে তেতিয়া মই আপোনাৰ লগত কথা বতৰা পাতি পেলাই
হয় তেখেতে মানে মোক কি কৈছে গম পাইছেনে? কৈছে যে এই যে মোক যোনখন কাগজ দুখন যে দিলে সেই দুয়ইখন নি পেলাই মোৰ ডাইৰেক্ট কৈছে মই যোনখন মানে যোনটো পৰা মানে মোৰ মানে যোনখন হস্পিতালৰ পৰা হেৰি হৈছিলে আৰু যোনটো এৰিয়াৰ পৰা তাত গৈ জমা দি দিলে মোক বোলে দি দিব তেনেকেহে মোক কৈছিলে তেখেতে।
অ' তেনেকে কৈছিলে নেকি?
হয়।
তেনেহলে তোন আপোনাৰ তেওঁলোকে বা কেনেকুৱা হে কৰি দিলে ঠিক নাই আপোনাৰ তেনেক বাৰ্থ চটিফিকেত নবনাই ডাইৰেক আপোনাৰ, হয় হয় হয়, ডাই্ট মানে আপোনাৰ কৰ পৰা মানে ডাইৰেক তেনেকে বাৰ্থ চাৰ্টিফিকেট দিব নোৱাৰে কাৰণ আপুনি এপ্লাই কৰিবই লাগিব। আজি কালি
হয় এপ্লাই কৰিবই লাগিব ন? কিন্তু তেখেতে সিতে কৈছে নালাগে বুলি, মই মানে ভালকে কথা পাতিছিলো।
অ'।
উকীল জনৰ লগত।
হয় হয়।
এতিয়া কি বা হয়, মানে মোৰ মাথাটো কাম নকৰা হৈ গৈছে, গম পাইছে নে মোৰ মানে বৰ ভেজালত পৰি গৈছো বুজিছে।
হয় হয়।
আজি তাতো ছশ টকা গুচি গ'ল বুজিছে।
ছশ টকা বহুত বেছি ললে।
বেছি ললে, মোৰ গা একদম মানে পুৰি গৈছো গ গম পাইছে নে? হয়। হেই কি কৰিব আৰু এতিয়া মানে মানে উপাই নাই মানে।
অ', নাহা হ'ল কি
কি কব আৰু।
তাকেইতন
হয়, বাকী চাহ খালে মানে মোৰ মাথাটোৱে বেয়া হৈ গৈছে নহয় আপুনি এতিয়া কথাখিনি যে কৈছে যে বুজিছে।
হয় বহুত টকা ললে, এনেক এনে আপোনাৰ নবনাই ন কোন চিনাকী উকিল লৈছিলে বা আপুনি।
হয় হয় সেইটোৱে বোলো। কি কব আৰু, হম?
এনেকে কাম নকৰেতো, ঊকীল হলেও মানে অকমান আপুনি চাগে নোজানে আজিলৈ গৈ পোৱা নাই ন তেনেকে।
হয় হয়, গৈ পোৱা নাছিলো, মোক ঠগালে বুজিছে। মই এতিয়া কথাখিনি শুনাম বাৰু।
হয় হয়।